হেল্ল'
অহ' কি খবৰ?
এই আছোঁ দে, তোৰ কি খবৰ? অহ' গৰম কেনেকুৱা?
এই গৰম বহুত আজি অলপমান বৰষুণ দিয়াৰ কাৰণে অলপমান ঠাণ্ডা কৰিব লাগে। টেম্পেচাৰটো নামিব লাগে।
নামিব লাগে অলপমান এই নামিলেওনো কি হ'ব, আকৌ সেই ৰাতিপুৱা সময়ত আকৌ
আকৌ ৰ'দ দি দিব অ' পুৰা মানে ৰুমটো। পুৰা হিটাৰ টাইপ
হয়, হিটাৰ টাইপ হৈ যায়। মইতো তোমাৰ ৰাতি ৰাতিত টোপনি অহা নাই এইকেইদিন ভালকে
তোৰ মানে ফেন ফেনখনেও তোৰ গৰম হবা মাৰি থাকে কাম নকৰা হৈ য ফেন একদম পিঠি চিঠি ভিজি যায় পোৰা অৱস্থা নোহোৱা হৈছে তাকেই আৰু মানে মই তোক ফোন কৰিছিলো এটা বস্তু সুধিবৰ কাৰণে মানে মই মোবাইলতটো মোৰ অলপমান বেয়া হ'ল তাৰ মানে মই মানে এটা মবাইল এটা ল'ম বুলি ভাবিছো তাকে মই ভাবিলো কি লোৱা ভাল হ'ব অলপমান
তোৰ বাজেট কিমান
বাজেট ধৰ ত টুৱেণ্টি টুৱেণ্টি ফাইভ থাৰ্টি মান তেনেকুৱা
আজিকালি পাই যায় আগতেতো এনেকুৱা আছিলে যটো বহুত কি কয় পইচা বেছিকে দিব লগা হৈছিলে আৰু দু তেতিয়া ত মানে নিজৰ স্পেকস হিচাপত চাব গ'লে পইচা বহুত বেছিকে লৈছিলে এতিয়া যিহেতু নতুন নতুন প্ৰচে আহিলে নতুন নতুন স আউটডেটেড হৈ যিমান আউটডেটেড হৈ যায় আছে সিমানে মানে কম দামত ভাল বস্তু বিলাক বেছিকে পাই আছে লব পাৰ তোৰ যোন তোৰ এমাউণ্ট আছে তই যোন টো বাজেট বনাইছ, তাৰ ভিতৰত পাবি তই ছেম পাবি তাৰপিছত বিষয়টোৰ, কি কয় চাওমি পাবি কিবা কিবি
ল অলপমান কেমেৰাটো ভাল পাম অলপমানই
অ চেমচং ললে কমেৰা ভাল পাবি যদি ত অলপমান কাজত পঢ়া তেতিয়াহ'লে তই আইফোন লাই ল'ব পাৰ আৰু যদি নাই আৰু যদি নাই বোলে তই বোলে ৰেষ্ট্ৰিক্টড পোৱা যায় ন ইমান খিনিয়ে ভিতৰতে মহলাই তেতিয়া চাব পাৰ তোৰ ৰিয়েলমি আছে ত তাৰ পাচত পকৰুতো আজিকালি ভাল ভালে কতো স্পেচেলি গেমিং আমিতো এতিয়া গেম চেম খেলোে অলপ চলপ সেইকাৰণে ভোকও লব পাৰো
অ তোৰ মানে মানে তোৰ সেয়া যদি কৰো মানে ধৰ তোৰ ধৰ থাৰ্টি থাজেড মানত ল ভাল গেমিং প্ৰচচাৰ এটা পাই যাব লাগে
অ তাই যাব লাগে আগতেতো তোৰ কিমান পঞ্চাশ হাজাৰ মানতো তোৰ এইট যেন থ্ৰী এইট ফ আহিছিলে এতিয়াতোতো ভাই থাৰ্টি ফাইভ ফৰ্টিৰ ভিতৰতে আহি যায় এইট্ৰেনৰ আৰুতিনৰ প্ৰথ চবতকে এফিচিয়েণ্ট আৰু স্পীড আৰু পাৱাৰ প্ৰচ কবলে
পাৱাৰফুল আ ন
পাৰফ ন এনেকুৱা প্ৰ বাথাক্টিতো পাই যায় আজিকালি
থাৰ্টিটো পাই যায় অ মানে তোৰ সেয়া আৰু মানে তোৰ এইন ল'লে আৰু গেমিং চেমিং পুৰা ভাল
অ পৰা ইচমত গেম নাইনটি কৰে ওৱান স চল দেউ যায় সিহঁতেতটো কয় তেজ টি ওৱান ছিক্সটি ফাইভ মান যায় বুলি। ত' ইমান আৰু নাযায় দে ইমান দি ওৱান টুৱেন্টি যাই ওৱান টুৱেন্টি যাই ন'।
অ', ত' মানে ধৰ মানে ধৰ গেম মানে কেনেকুৱা আৰু তোৰ পুৰা হেভি গেম যেনেকে পাব
উম, আৰামছে একদম পুৰা স্মুথ চলিব
অহ।
মোৰ লগৰ এটাই কিনিছিলে তোৰ কি কয় এইট জেন পথ্ৰি এতিয়াও চলাই আছে কিমান এবছৰ মান হ'ল মানে বহুত তাৰ ওৱান প্লাছ আছে। অ'।
ওৱান প্লাছ। ভালকে চলাইছে আৰু পুৰা চলি আছে স্মুথলি। অ', অ', বাকী তোৰ অ'।
মানেওৱান প্লাছ হয় কিন্তু ওৱান প্লাছ বাজে ৰাতিৰ ভিতৰত পাই যদিও মানে ইমান সেয়া নাই।
উম, উম, মানে বাকীটো আগতেতো আমি মানে ফ্ৰী ফায়াৰ, চি ফায়াৰ খেলিছিলো। পাবজি চাবজিও খেলিছিলোঁ ঘৰত সেইবোৰো মানে মানে বহুত তিনি এয়া খেলা চেলা হোৱা নাই বি লিঅ থাকো দেচোন কেতিয়াবা ফ্ৰী টাইম পালে মানে এনেকে খেলিম আৰু সেইকাৰণে ভাবি নে মোবাইল টো লম বুলি ভাবিছিলো।
নাই তই ঠিকে ভাবিছো একচুৱেলি মোকো এটা লাগে কাৰণ মোৰ এইটো কিনা কিমান হ'ল দুবছৰ নে ডেৰ ব আঢ়ৈ বছৰ মান হ'ল। ঠিক আছে মই টু থাউজেণ্ত টুৱেণ্টি ফৰৰ চাগে হেৰি মানত কিনিছিলো। ষ্টাৰ্টিংত কিনিছো। জানুৱাৰী মাহত কিনিছিলো টু থাউজেন টুৱেণ্টি ফ'ৰত। তাৰ পিছৰ পৰা মোৰ চলি আছে, চলি আছে এক বছৰ ডেৰ বছৰ মান চলি এতিয়া বেটেৰী চাইকেল টো বহুত সেয়া হ'ল। বেয়া হ'লে আৰু এই ৰ' চোন এটা বস্তু সুধো কি কয় বেটৰী চাইকেল মোৰ কিবা ওৱান থাউজেণ্ড ৱান হাণ্ড্ৰেত এণ্ টি থ্ৰী এনেকুৱা কিবা চামথিং হয় হা। মানে তোৰ কেইবাৰ চাৰ্জ দিছো আৰু সেইটো দেখুৱাইছে কি সেইটোত কি বেটেৰী ডিগ্ৰেড হোৱা বুলি ক'ব পৰা যায় নেকি ওৱান থাউজেণ্ড ওৱান হাণ্ড্ৰেত ছিক্সট্ৰি থ্ৰি মোৰ তাতে তাৰ মানে বেটেৰী হেল্থৰ
অ চাইকেলটো তোৰ ক হেৰি মানে কমিছে তাৰমানে চাইকেলটো
কমিছে মানে সেইটো কেনেকুৱাকে মানে এতিয়াও ৱান থাউজেণ্ড ৱান হাণ্ড্ৰেত ফিফটি থ্ৰী দেখাই আছে। সেইটো কমে নে টো বাঢ়ে
এই চাইকেলটো কমি কমি আহে চাগে ৱান থাউজেনৰ পৰা।
কমি কমি আহে ন?
উম, মানে তোৰ মই মানে শুনা মতে নে মানে ইউটিউবতে পাইছিলো মানে তোৰ হাণ্ড্ৰেত চাৰ্জ দি দিয়া তেতিয়া মানে এটা চাইেল শেষ হৈ যায়
এটা চাইেল চ অ মোৰ হাড্ৰেড পাৰ্চেন্ট দিয়া যাই এটা চাইকেল চেছ হয় জাই অ'। মুঠ হাণ্ড্ৰেত পাৰ্চেণ্ট দিয়া যায় কিন্তু মানে এনেকুৱাও হয় যে মই থাৰ্টি পাৰ্চেণ্ট দিলো আকৌ মই উলিয়াই দিলো আকৌ ফৰ্টি পাৰ্চেন্ট দিলো আকৌ উলিয়াই দিলো কেতিয়াবা কি হয় ইমাৰজেঞ্চি গানে নাই একেবাৰে চাৰ্জ নাই টো টুৱেণ্তি পাৰ্চেণ্ট থাৰ্টি পাৰ্চেন্ট হৈছে এই বাদে ওলাই দিম ওলাই আহ পেলাই আকৌ তেনেকে লৈ যাওঁ। সেই সেনে সেইখিনিতো কি চাইকেলটো কাউন্ট হয় নেকি?
সেইখিনিত নহয় মানে মই পোৱা মতে আৰু হানড্ৰে পাৰ্চ হলে বোলে এটা চাইকেল বুলি সিহঁতে কাম কৰিলে মানে এটা চাইকেল কমি যায় আৰু তেনেকুৱাতে মানে মোৰো মোৰো মোবাইলটোৰ বেটাৰীটো বহুত কম সেই কাৰণেওঁ সেইটো এটা প্ৰব্লেম আৰু
অ', মোৰ যদিও বা ফাইভ থাউজেন এডমিদতো হয় নহয় তথাপিও মানে এনেকুৱা নো নালাগে যে ফাইভ থাউজেন এমএচৰ বেটাৰী মই ইউজ কৰি আছো, মোৰ এনেকুৱা লাগে যে মই থ্ৰি থাউজেন আগৰ ৰিয়েলিটী কেনেকুৱা আছিলে তেনেকুৱা মানে তাত ইজ কৰি আছো ধৰো বহুত মানে পটক পটক চাৰ্জ
ফটক ফটক চাৰ্জ য়ায় ন' তোৰ মানে গৰম দিন অ', গৰম হ'লে আৰু চাৰ্জটো বেছিকে দেৰি হয়।
সেইটোৱে।
গৰম হোৱাৰ পিছত তোৰ গম চম অলপ লেক মাৰে আ
লেগ মাৰে লেক মাৰে গৰম উঠে তাৰপিছত চতোৰ তই স্কিন খন ফন্ত চাই টো পুৰা গৰম হয় উঠি যায় হেং মাৰি থাকে
হেং মাৰে আৰু তোৰ বস্তু তু হ'ল কি কয় তুমি যদি বেতাৰিটো মানে তুৰ যদি ভাল নহয় তেতিয়া হ'লে অলপ মান প্ৰব্লেম হয়ছে
প্ৰব্লেম হয়, প্ৰব্লেম হয় সেইটোৱেটো।
তোৰ আজি
মেইন এতিয়াৰ সময়ত না মেইন কি জান কি কয় ফাৰ্ষ্ট অফ অলটো বেটৰী ছেকেণ্ডলি হ'লটো প্ৰচেছ ছাৰ আৰু থাৰ্ড হ'ল তোৰ কি কয় কেমেৰা এই তিনিটা বস্তু মানে যদি পায় যাওঁ নহয় তোৰ বেষ্ট ম'বাইল আৰু
আজিকালি তোৰ সেয়া কি কয় তোৰ এ ৰিয়েলমি এটাত মানে তোৰ ব্লিনকিত ত টা উলাইছে তোৰ সেইয়া টাইপ আৰু পকেটত ৰাখিব পাৰাকে তোৰ বাৰ হাজাৰ এম এচ চৰ তোৰ এয়া আৰু অ', দ, বাৰ নহয় দচ হেজাৰ এম এ চন‌ তোৰ পাৱাৰ বেংক ধুনিয়াকে। তোৰ পকেটত ৰাখিব, বাৰশ মান পৰে। পকেটত ৰাখিব পাৰা। আৰু মানে মোৰ তোৰ সেয়া মানে মোৰ তোৰ মোবাইলটোত ৱায়লেছ চাৰ্জিং আছে ন। ত' মই মানে ৱায়াৰলেছ চাৰ্জিঙৰ এটা যদি কেচ কিনি লওঁ পাৱাৰ বেংকটো পিছফালে মানে চিপকাই কেনে পকেটত ভৰাই থৈ দিলে চাৰ্জ হৈ থাকব
অ, অ, অ। মোবাইল চাৰ্জিং হলে ভাল। সেইটো বস্তু হলে ভাল। পৰ্টেবল সেইডাল নালাগে।
অ তেতিয়া সেইটো নালাগে আৰু কিন্তু সেইটো নহলেও মানে সেইটো নহলেও চলি থাকে। অ, স্কিনৰ লাইনটো আইছিলে, সেইটো ঠিক কৰিম ৰ মই। মানে মই এটা পাইছো ফেঞ্চি বজাৰত। তোৰ মানে সি মানে সেয়া কৰে তোৰ মানে ঠিক কৰি দিয়ে সি এই লাইন বোৰ। তোৰ স্ক্ৰীনখন চেঞ্জ নক কৰাকে ঠিক কৰি দিয়ে বোলে মানে এনে শুনা পাইছোঁ আৰু মোক চিনাকি এটাই কৈছে তাৰ তাতে যাম ৰ, গলে গম পাম।
অ মানে তই কেনেকে চলাই আছ' ৰে। তই সেই স্কুলৰ টাইমৰ কি কয় কলেজৰ টাইমৰ পৰাই এইটো এনেকুৱা হৈ আছিলে ন? উ।
তাৰপিছত একেদিন-একেদিন তোৰ সেয়া কৰিছো আৰু এডজাষ্ট কৰিছো যাম ৰ একেদিনৰ ভিতৰতে। যাই কেনে সুধিম তাক।
অ, নাই সেনেকে চলাব বহুত দিগদাৰ হয়। ত তইতোতো পাৰিছ এ এটলিষ্ট চলাব। কিন্তু আমি হলে নোৱাৰিলো হয় অক্টো অশান্তি লাগিলে এ কি এডাল আহি আছে বোলো। উম,
মানে দিগদাৰি মুভি-চুভি চাব ভাল নালাগে।
ভাল নালাগে অ, লাইন এডাল সন্মুখত লাগে। এডাল নহয় তোৰ দুডাল-তিনডাল মান আছিল চাগে।
তিন ডাল মান আছি আৰু গেম চেম খেলিও ইমান ভাল নালাগে।
ভাল নালাগে, ভাল নালাগে। এ বহুত অশান্তি পাওঁ, অশান্তি লাগে তই ভাব মোক মোবাইলটো সন্মুখত যদি যেনেকে তিনিটা চাৰি দাল মান লাইন আছে। লাইনডালে সেয়া কৰি দিয়ে ন, কি মজাটো নাইকিয়া কৰি দিয়ে। উম
বস্তুটো হেৰিয়ে আৰু মানে তোক সেইয়াই আৰু মই সেইকাৰণে ভাবিছো আৰু চবখিনি চাই কেনে যে নতুন এটাই লম আৰু। ভাল চাই গেমিং প্ৰচেচাৰ প্ৰচেচাৰটো কেমৰাটো আৰু মানে সেইটো কেমেৰা প্ৰচেচাৰ আৰু বেটাৰীটো অলপমান ভাল হ'লে ভাল আৰু। তিনটা বস্তু তি কলে উঠ। হে ল'ব পাৰি আৰু নতুন এটা, চাম সেইটো বস্তু
লৈ ল লৈ ল মই কৈছো মোবাইলটা লাগে ন তই ভাল মোবাইল এটা লাগে বেলেগ লেপটপ নহ'লেও মোবাইল এটা ভালকে লাগে
অ অ মোবাইলটো লাগে দে টু দে মানে তোৰ মোবাইলটোতে চব থাকে ন মানে নহয় এই টু জেদ চব মোবাইলটোতে থাকে মোবাইলটোতে কাম হয় চব বস্তু হয় হয় সেইটোৱেই আৰু বাকী দেই আৰু ঠিকে ঠিকে হল আৰু তোক সুধিলো আৰু কথাটো দে হ'ব দে, অঁ অঁ হ'ব দে তেতিয়াহ'লে দে লগ পাম এদিন দে, অঁ অঁ